অ', কি কৰিছা?
এ আছোঁ এনে
অ'।
ভাত পানী খাই লৈছোঁ তুমি।
ময় খোৱা নাই কাম হে কিবা বেলেগ এটা খাই আছিলোঁ।
কি কৰি আছা।
এ মাহঁৰ লগতে লুদু খেলি আছিলোঁ।
অ', লুডু খেলিছা লুডু খেলি ভাল পোৱা নেকি।
নাই এইকেইদিন খেলা গৈ আছে অকমান।
অ', অ'।
তাকে মোৰ আজি টোপনি ক্ষতি হ'ব চাগে।
খ আছ ম কাৰলেে
খেলচাম।
হ
দুটামান বজাত
বহুত বেছি দেৰি হ'ল নেকি এনে।
বাৰ চাই বাৰটা আৰম্ভ হ'বই।
দুটাকে শেষ হ'ব।
দুটামানতো বাজিবই। এক্সট্ৰা টাইম হ'লেতটো আঢ়ৈটা বাজি তিনিটাও বাজি যাব পায় যদি এক্সট্ৰা টাইম হৈ যায়।
চ
উপায় নাই আৰু কি কবা জীৱনত প্ৰথমবাৰ মে লাষ্ট টাইমৰ কাৰণে আৰু ক'বলৈ গ'লে।
উম।
জীৱনত নহয় আৰু মোৰ জীৱনত নহয় আৰু মানে কিছুমান প্লেয়াৰ আছে এনেকুৱা যাক মই ভাল পাওঁ।
উম।
ত সিহঁতে লাষ্ট টাইমৰ কাৰণে খেলিব দুইটা দিম আৰু এটা আছে হেৰি কেন তাৰছে মেচি চ দুইটাও। মানে এনেকুৱা এটা বয়স হৈ গৈছে য'ত মানে আৰু খেলিব নোৱাৰে নেক্সট ৱৰ্ল্ড কাপ চাৰি বছৰ মূৰতহে হয় ন। নেক্স ৱ'ল্ড কাপ নেখেলে আৰু।
বেছি কিমান মান হ'ল বাৰু।
থাৰ্টি নাইন।
চাৰ বছৰ পিছিত সহতকৰি ৰিটাৰ দি দিয়ে।
হ হ। কেতিয়াবা পয়ত্ৰিশ বছৰ। উম পয়ত্ৰিশ বছৰ হলেই খেলিব নোৱাৰা হৈ যায় কিছুমানে। বহুত বহুত প্লেয়াৰ আহিছে কাৰণ এইটো বহুত ডাঙৰ খেল। ফুটবলটোত ক্ৰিকেটৰ নিচিনা নহয় ইয়াত বহুতখিনি হাৰ্ডৱৰ্ক। লাগে ফিটনেছটো বহুত মেটাৰ কৰে এয়াত। গতিকে সেই ফিটনেছটো মানুহ নাথাকে চল্লিছ বছৰ বয়সত।
উম।
তথাপিও যে খেলি আছে সেইটো বৰ ডাঙৰ কথা ৱৰ্ল্ড কাপ নিচিনাতাকৌ খেল এখন। নৰ্মেল খেল নহয়।
অ অ জানো।
উম সেইকাৰণে এইবাৰ লাষ্ট আৰু। গতিকে যিকোনো এতিয়া। এ ফাইনেল হ'ল আজি যিকোনো যিকোনো এখন মে লাষ্ট মেটছ হ'ব পাৰে। অন্তিমখন মেটছ হব পাৰে ত' মানে সেইকাৰণে আৰু। অলপ ইম'চনেলো হ'ব লগা হয়। অনেষ্টলি ক'বলৈ গ'লে ওলাই যায় কেতিয়াবা চকু পানী। কিছুমান ক্ষেত্ৰত ত' সেইটো মানে। তোমালোকে এইটো বুজি নাপাবা। সেইটো বস্তু আমি বুজি পাওঁ আৰু এ যাক মানে। সৰু পৰা যাক দেখি অহা যায় ন যাক ফল' কৰা যায়। এটা সময়ত যেতিয়া তেওঁ যেতিয়া সেই খেলটো যেতিয়া নেখেলো বুলি। মানে ৰিটাৰমেন্ট লৈ লয় ন।
উম।
যাক দেখি ডাঙৰ হোৱা চাই ন।
উম। বেয়া লাগে অৱশ্যে সৰু বা যোনবিলাকক তুমি ভাল পোৱা। ইৰেশচন হিচাপে লোৱা সেইবিলাক মানুহ যদি যোনটো কাম কাৰণ সেইবিলাক। যিহেতু কাম নকৰা হয় যায় বেয়া লাগে দুখ লাগে।
উম। নহয় নোচোৱা মানুহ বিলাকৰ কাৰণে বা এনেই কেজুৱেলি কেতিয়া়বা ৱৰ্লড কাপ এখনে চোৱা মানুৰ কাৰণে বেলেগ। কথা আমি মানে ক্লাব খেলো চাওঁ ৱৰ্ল্ড কাপো চাওঁ।
উম।
আমাৰ অলপ ভিউটো বেলেগ মানে।
উ উম।
বহুতখিনি মানে আহ। জানো মানে ইমচনেলি বহুত মান এতেচ হৈ যাওঁ মানে। ত কথাটো তেনেকুৱা ধৰ ন আৰু। বাকী কোৱা তুমি কি খেলি ভাল পোৱা।
বেডমিণ্টন।
অ।
বাকী তেনেকুৱা দৌৰা দৌৰি খেলবিলাক খেলা নাযায় ঘৰতে কে এই বিলাক হেকে
উম যত যিটো হেৰি আৰু সংস্ সংস্কৃতি এতিয়া ব্ৰাজিলৰ হয় হয় তুমি ফুটবল খেলিব জানিলা হয় ইণ্ডিয়াত মানুহে ক্ৰিকেটটো বেছিকে ছাপৰ্ট কৰে মই চাপত ভাল পাওঁ ক্ৰিকেটটো ফুটবলতকৈ আগতে মই ক্ৰিকেট খেলিছিলোঁ। কিন্তু ক্ৰিকেট মানে বস্তুটো কি এটা লেজি স্পৰ্ট আৰু
উম
সঁচাকে কবলৈ গ'লে মানুহ পেট ওলাই থকা মানুহ এটা ক্ৰিকেট খেলিব কিন্তু ফুটবল খেলিবৰ কাৰণে ফিটনেছটো ৰিকুইমেন্ট হয় গতিকে সেইটোয়ে কথা আৰু অ অ গতিকে কথাটো সিমানেই আৰু
বাকী আইটেম আজি
আইটেম উম মাংস আছে
কুক চু ক আছে নে নে তোমালোকে নিজে বনাই আছা।
কুক আছে কুকে বনাইছে।
অ হেলভ কৰি দিছ নে নাই আকৌ
উম
বাকী ক'ত আছা বোলা তোমালোকে হোম
উম
আৰু গুৱাহাটীত ভাল ভাল কিবা হোমষ্টে আছে নেকি থাকিব পাৰে মানে বহুত ধুনীয়া আৰু
আছে আছে বহুত আছে চালে ওলাই যাব মেপখন চালেই ওলাই যাব। এতিয়া ময়ুৰ হোমষ্টে বুলি এটা আছে তাতে আছোঁ। মোৰ লগৰ এজনে হয় বাৰুটো
অ অ ভাল হৈছে দিয়া চিনাকি মানুহ থাকিলে ভাল উ
অ সেইটোয়ে অকমান ফ্ৰীছনেচটো থাকে আৰু। মুকলি মনটো বাকী
যিয়ে প্ৰব্লেম নহওক কিয় ক'ব পাৰিব পতককে
সেইটো সেইটো সেইটোৱে
ওহ
টাইমটো কিমান হ'ল ছয়চল্লিশ অ তুমি কেইটাত শুৱা এনে
এই মই শুৱা দেৰি হয় দেই মই ৰাতি উৱেবচেৰিচ কিবা কিবি এইবিলাক চাই থাকো সেইবিলাক চাই আছ' ছ দে
মানে
বেয়া মানে কি অভ্যাস হৈ গ'ল আৰু
অভ্যাসটো এৰিব লাগিব বেছিত মই বাৰু আজি খেলৰ কাৰণেত টোপনি ক্ষতি কৰিছোঁ সেইটো মানিব পাৰি কাৰণ এনেকুৱা এখন খেল আৰু পৃথিৱীত দ্বিতীয়বাৰ কাৰণে নাপাম চাবলৈ লাইফ গতিকে মোৰ কথাটো জেনুৱইন বাৰু
উম
উ কালি পঢ়হি শেষে হৈ যাব বিশ্বকাপ
উম
গতিকে একো হেৰি নাই আৰু তাৰপিছত কিন্তু তোমালোকৰ চিৰিয়েল খন ফোন আকৌ ৰিপিটো চাব পাৰিবা তুমি ৰাতিপুৱালৈ একো ডাঙৰ কথা নহয় এইটো।
ৰাতি দিনত মানুহে কামে কৰি থাকে ন বেছিভাগ কোনেনো চেৰিৱেল চাই।
তথাপিও তথাপিও এটা সময় উলিয়াই,,,, কাৰণ টুপনি খতি কৰাটো বেয়া স্বাস্থ্যৰ কাৰণে।
বেয়াতো কয় থাকে তথাপিও মানুহে আৰু কয় কৰি
উমঁ নাই নাই কৰি থাকে এইটো বেয়া কথা। মানে কৰি থাকে সেইটো অভ্যাস হৈছে চবৰে। সেইটো বেয়া কথা সটো চবেই জানে।
চবেই জানে।
গতিকে মই টাউন'তো দেখিছো আজিকালি বহুত মানুহে সোনকালে শুব লৈছে।
উমঁ!
কি কাৰণে স্বাস্থ্যৰ প্ৰতি সকলোৱে,,, মানে আগ্ৰহী হৈছে নিজৰ স্বাস্থ্যটো ভালে ৰাখিবলৈ সকলোৱে চেষ্টা কৰে নহয় জানো।
উমঁ!
মানুহবিলাকে কিছুমানে সোনকালে খোৱা হৈছে আৰু ৰাতিপুৱা সোনকালে উঠি দৌৰিব যায় বা এনেকে খোজ কাঢ়িব যায়। জোতা চোতা লগাই গতিকে সেই পৰিৱেশটো আনিব লাগে সেইটো ভাল কথা।
যায় যায় টাউনৰ মানুহ বিলাকো সেইটো। সিহঁতে মানে ফিটনেছ দিন কৰেই বিলাকে গাঁৱৰ মানুহবিলাকে সোনকালে উঠে হয়।
উঠে উঠে গাঁওবিলাক বিভিন্ন কামত পথাৰে চথাৰে হলেও যায়। ত' সোনকালে গাঁৱত বিশেষকে মানুহবিলাকে সোনকালে উঠেই।
উমঁ!
কিন্তু সেয়াই আও মানে কি হয়।
এ খালি আজিকালিৰ যুগৰ মানে ল'ৰা ছোৱালী বিলাকৰ হে,,, দেৰি দেৰিকে খোৱা দেৰি দেৰিকে সেইটো সিহঁতৰ অলপমান বেছি।
সেইটোৱে। উমঁ তোমালোকেও আজি যুগৰ ল'ৰা ছোৱালীয়ে কিন্তু তথাপিওঁ,,, তোমালোকে এতিয়া জানা বুজা হৈছা যেতিয়া। উমঁ সোনকালে খোৱা অভ্যাসটো কৰিব লাগে আৰু। মানে মানে দেৰি হলেও খুব বেছি,,, বাৰটা চাৰে বাৰটা।
উমঁ!
তাতকৈ বেছি দেৰি কৰিব নালাগে আৰু।
উমঁ উমঁ!
উমঁ!
বাকী কাইলে কি কৰ'বাত যাবা নে নে ঘৰলে আকৌ গুচি আহিব চাগে।
অঁ চাওঁ খালি কাম হ'লে যামগৈ ঘৰলৈ।
উমঁ!
হম হম কি খবৰ ঘৰত মাহঁতৰ ভাল ন।
অঁ ভাল ভাল।
উমঁ অহ।
হোহ কিবা হেৰি কৰিছে নে কি? চাকৰি কাৰণে বোলো কিবা কৰিছেনে প্ৰিপাৰেচন?
উমঁ কৰি আছো।
উমঁ!
চাকৰি প্ৰিপেৰচনো কৰি আছো আও।
আৰু বেলেগো কিবা কৰি আছা নেকি।
বেলেগো কিবা কৰি আছো।
উম। মানে ব্যস্ত হৈ দিব লাগে এনেই থাকিব নালাগে কেতিয়াও।
অ সেইটো হয়। ব্যস্ততা থকা মানে কি আউ এতিয়া যুগটোৱেই ব্যস্ততাৰ যুগ নহয় জানো।
উম হয়।
উম। সেটো হয় কেতিয়াবা মানে কি হয় কিছুমান বস্তু। আহ ধৰিব লাগে কিছুমান বস্তু এৰিব লাগে। কিবা এটা কৰিলে কিবা এটা কৰা নহয়, এতিয়া যদি পইচা-পাতি পিছত দৌৰা যায়। তেতিয়া চাকৰি কাৰণে পঢ়া নহয়, কথাটো তেনেধৰণৰ আৰু।
কিন্তু ধৰিব যদি মানুহে পাব লাগিয়া হয়। অকমান কষ্ট কৰিবলৈ হ'লেও চিকিউৰিটো মেইন যিহেতু চাকৰি পিছত অলমান দৌৰি লোৱাই ভাল। যিটো লগে বয়স থাকে তাৰপিছত এনেও। তুমি কৰিব নোৱাৰিলে বা যিহেতু সেয়াই তেতিয়া বিজনেছ।
কৰিব পাৰি আৰু।
হাঁ হ।
ব্যৱসায় কৰোঁ বুলি ক'লে ব্যৱসায় কৰিব পাৰি।
উম।
ব্যৱসায় কৰিবৰ কাৰণে টকা পইচাও লাগে।
অ টকা পইচাও লাগিব সকে ডাঙৰ ওমাউন্ত এটা লাগিব তাতে। কিবা এটা মিলাই দিব পাৰা।
উম, সেইটোৱে।
উম।
বাকী এতিয়া একো খোৱা-বোৱা নহয় নেকি আজি।
নকৰোঁ।
কৰা।
উম তোমালোক খোৱাই নাই ন এতিয়ালৈকে।
নাই নাই খামহে এতিয়া দিয়া।
অ দিয়া নহ'লে খাগৈ যোৱা গৈ যোৱা।
ঠিক আছে ঠিক আছে দিয়া।
উম, হ'ব দিয়া।